হয়। অ' আপুনি কেনে আছে? হয়, মোৰো ভালেই। আশা কৰিছো আপুনি ভালে আছে। হয়, আজি আমি অ', এক গুৰুত্বপূৰ্ণ ট টপিকৰ ওপৰত আমি আলোচনা কৰিবলৈ ওলাইছোঁ। হয়, হয় কওক চোন, আচলতে আমাৰ বৰ্তমান সমাজত দেখা যায় আমাৰ যি নাৰীৰ যি ভূমিকা নাৰীৰ ভূমিকা আমাৰ অত্যাধিক অ', অধিক পৰিমাণে হোৱা দেখা যায়। নাৰী আচলতে আমাৰ
এক গুৰুত্বপূৰ্ণ ভুমিকা আচলতে আমাৰ আজি অ'। বাৰ্তালাপৰ মূল বিষয়টো হৈছে যে, 'নাৰীৰ সশক্তি হয় হয়। আছে ইয়াত নাৰীৰ বহুত ভূমিকা আছে, হয় হয়। নিশ্চয় আ', নাৰী হৈছে আ', সমাজৰ এক অবিচ্ছেদ্য অংগ, অ', হয় হয় এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ নাৰী অবিহনে এখন সুস্থ সমাজ কেতিয়াও গঢ়ি তুলিব নোৱাৰি উম'
অ', নাৰী অবিহনে এখন পৰিয়াল এখন সমাজ।
অথবা। এখন দেশৰ উন্নয়ন হয়, হয়, হয়। আচলতে ইতিহাসৰ আৰম্ভণিৰ পৰাই
নাৰী সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নিশ্চয়, মাক ভগ্নী, পত্নী, শিক্ষিকা, অ', চিকিৎসক, বিজ্ঞানী, অভিযন্তা, সৈনিক, ৰাজনীতিবিদ, আদি বিভিন্ন ৰূপত, শ নাৰীয়ে সমাজলৈ অসামান্য অৱদান আগ বঢ়াই আহিছে। কিন্তু বহু সপ্তক-সপ্তা- শতাব্দী ধৰি নাৰীৰ নাৰীয়ে বৈষম্য অত্যাচাৰ
অবহেলাৰ সন্মুখীন হ'ব, হয়, হয়। অ', তেওঁলোকক শিক্ষাৰ পৰ বঞ্চিত কৰা হৈছে, হয়, হয়, হয়। সিদ্ধান্ত লোৱা হয় অধিকাৰ দিয়া হোৱা নাছিল। হয়, হয় আৰু বহু সামাজিক কু-প্ৰথা অ', বলি হ'ব লাগিছিল নাৰীসকল, কু-প্ৰথাৰ বলি হৈছিল, হৈছিল। আধুনিক যুগত য'ত পৰিস্থিতি বহু পৰিমানে সলনি হৈছে। তথাপি সম্পূৰ্ণ সমতাৰ এতিয়াও পৰিচিত হোৱা নাই, হয়, হয়, হয় সেয়হে অশক্তিকৰণ আজিও সমাজৰ অন্যতম এক গুৰুত্বপূৰ্ণ বিষয়। হয়, হয়, আপুনি এই সম্পৰ্কত কি ক'ব? আহ, আমি নাৰীসকলক শিক্ষাৰ আহ, ব্যৱস্থা প্ৰদান কৰিব লাগে, আহ, আমি নাৰীসকলৰ সুৰক্ষাৰ ব্যৱস্থা প্ৰদান কৰিব লাগে, আ- আৰু নাৰীসকলক আহ, সমাজৰ কু-পথাসমূহৰ পৰা
আচলতে আপুনি ক'ব বিচাৰিছে যে, এতিয়া বৰ্তমান নাৰী সশক্তিকৰণৰ কাৰণে শিক্ষাটো মেইন, অতি গুৰুত্বপূৰ্ণ, গুৰুত্বপূৰ্ণ। আচলতে আমি আ', এতিয়া আমি নাৰীৰ সশত্তিকৰণৰ আচলতে অৰ্থ কি? তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। হয়, হয়। নিশ্চয়, আচলতে নাৰী হৈছে নাৰী স- মানে সশক্তিকৰণ বুলিলে নাৰীসকলৰ সামাজিক অৰ্থনৈতিক অ', ৰাজনৈতিক আৰু শৈক্ষিকভাৱে শক্তিশালী কৰি তোলাকে বুজো- বুজোৱা হয়, হয় আচলতে ইয়াৰ অৰ্থ
নাৰীসকলে অ', নিজৰ জীৱনৰ সিদ্ধান্ত নিজেই লোৱাৰ অধিকাৰ, হয়, সুযোগ প্ৰদান কৰে, হয়, হয়। আহ নাৰী অশক্তি অশক্তি কৰ বাবে নাৰীসকলক আত্মবিশ্বাস আত্মনিৰ্ভৰশী আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলা হয়। হয়। ই কেবল হয়। হয়। বৰ্তমান সমাজত নাৰীসকলৰ যথেষ্ট গুৰুত্ব আছে। এখন আমাৰ বৰ্তমান সমাজত নাৰীসকলে যথেষ্ট আহ খিনি কাৰ্য্য সম সম্পদান কৰি আছে। নিশ্চয় নিশ্চয় ই কেৱল নাৰীৰ কল্যাণৰ বিষয়ে নহয়। ই সমগ্ৰ সমাজ আৰু দেশৰ হয়। হয়। নাৰীৰ আহ ঐতিহাসিক অৱস্থাৰ বিষয়ে আমি অলপমান জানিবলৈ চেষ্টা কৰিম হয়। হয়। আচলতে প্ৰাচীন ভাৰতত নাৰীৰ স্থান যথেষ্ট সন্মানজনক আছে। হয়। হয়। হয়। আমি নিশ্চয় ৰাণী লক্ষ্মী বাইৰ কথা কব পাৰো। নিশ্চয়, নিশ্চয় আহ প্ৰাচীন ভাৰতৰ যেতিয়া আহ
হয়।
অ', নিশ্চয় অ, সন্মান জনক আছিল স্থান তেওঁলোকৰ হয়। হয়। তেওঁলোকে শিক্ষা দান কৰিছিল হয়। সেই সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষা লাভ কৰিছিল আৰু সমাজৰ বিভিন্ন সক্ৰিয় ভূমিকা আচল পালন কৰিছিল হয়। হয়। কিন্তু সময়ৰ লগে। লগে। কিছুমান সামাজিক কু কথা অন্ধবিশ্বাস আৰু সম্পূৰ্ণ মানসিকতাৰ বাবে হয়। এই অৱস্থাৰ আচল অৱনতি হয়। হয়। হয়। ইয়াৰ বিষয়ে আপুনি কি কয়? আমাৰ সমাজৰ এ অতি প্ৰাচীন কালত নাৰীসকলৰ যথেষ্ট উচ্চ স্থান লাভ কৰিছিল। কিন্তু এ, এসময়ত নাৰীসকলৰ এই কুপথাৰ কবলত পৰি নাৰীসকলৰ ওপৰত যথেষ্ট অত্যাচাৰ হৈছিল। হয়। হয়। নিশ্চয় নিশ্চয় আচলতে তেওঁলোকৰ শিক্ষা শিক্ষাৰ ব্যৱস্থাটো বৰ্তমান নাই কমি গৈছে। হয়। হয়। হয়। আচলতে অ, বৰ্তমান সমাজত এই অৱ বিষয়ত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে, বাৰু বৰ্তমান বৰ্তমান নাৰী ওপৰত এতিয়া চৰকাৰে বিভিন্ন ব্যৱস্থা লোৱা দেখা গৈছে হয়। হয়। হয়। হয়। আচলতে সেই সময়ত কি হৈছিল? সেই সকল সেই সময়ত নাৰীসকল আহ শিক্ষাৰ লগতে আচলতে বিভিন্ন ধৰণৰ অ, শাৰীৰিক আচলতে শাৰীৰিক আৰু মানসিক দুভে প্ৰস্তুত আছিল। হয়। হয়। আচলতে তেওঁলোকৰ অ', ট্ৰেন ট্ৰেনিং দিয়া হৈছে। হয়। হয়। বিভিন্ন ধৰনৰ যুদ্ধ চুদ্ধ হয়। হয়। অ', চেল্ফ ডিফেন্স তেনেকুৱা আত্মৰক্ষাৰ বাবে হয়। হয়। তেওঁলোক আহ বৰ্তমানৰ হেটোৱে আগৰ প্ৰাচীন কালৰ নাৰীসকলৰ আহ শক্তি বেছি আছিল। হয়। হয়। আমি আমাৰ ভাৰত স্বাধীনৰ সময়তো নাৰীসকলৰ যথেষ্ট অৱদান আছে। হয়। হয়। বৰ্তমান আহ বৰ্তমান আচলতে এতিয়া নহয় আহ, অ', কেইবাবছৰ কেইবাবছৰৰ আগত এতিয়াও বৰ্তমান দেখা যায় যে, কিছু কিছু ঠাই অ, বাল্য বিবাহ সতি দাহ প্ৰথা, যৌতুক প্ৰথা, শিক্ষাৰ পৰা বঞ্চন আদি সমস্যা নাৰীৰ অগ্ৰগতিত বাধা সৃষ্টি কৰে। বহু বছৰ ধৰি নাৰীক আচলতে কেৱল ঘৰুৱা কামৰ মাজতে সিমাবদ্ধ কৰি ৰখা হৈছিল এটা সময়ত, হয় হয় হয় যৌতুক পথাৰ ফলত নাৰীসকলৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰা দেখা, হয় হয়, নিশ্চয় নিশ্চয়। অ', সামাজিক সংস্কাৰ হ'ব অ' সকল প্ৰচেষ্টাৰ ফলত ধিৰে ধিৰে নাৰীৰ অৱস্থাৰ উন্নতি হ'বলৈ আৰম্ভ, হয়, হয়, হয়। নিশ্চয় নাৰী অ' সশক্তিকণৰ আহ কিছুমান প্ৰয়োজনীয়তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম হয় হয়, আচলতে প্ৰথমতে আহিছে সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে এখন সমাজৰ। অৰ্ধেক অৰ্ধিক মানে জলসম্প যদি পিছ পৰি থাকে, তেন্তে সেই সমাজ কেতিয়াও সম্পূৰ্ণ উন্নতি হ'ব নোৱাৰে, হয়, হয়, হয়।
সেয়েহে সমাজৰ
অ', সামগ্ৰীক উন্নয়নৰ বাবে নাৰীসকলক অ', শক্তিশালী, শক্তিশালী কৰি তোলাৰ গতি কৰিছে, হয় হয়। দ্বিতীয়তে হৈছে লিংগ বৈশমৰ কৰা অ', লিংগ অসমত গুৰ কৰাৰ বাবে আজি বহু ঠাইত পুৰুষ আৰু নাৰীৰ মাজত বৈষম্য দেখা যায়, হয় নাৰীৰ সশক্তি কাৰণে এই বৈ কৰা সহায় হয় হয় অ', তৃতীয়তে অৰ্থনৈতিক উন্নয়নৰ বাবে, যেতিয়া নাৰীসকল অ', শিক্ষা লাভ কৰি চাকৰি নে ব্যৱসায় বা ঔদ্যোগিক অংশগ্ৰহণ কৰে, এতিয়া দেশৰ অৰ্থনৈতিক অৰ্থনীতি অধিক শক্তিশালী, হয় হয় হয় অৰ্থনৈতিক ভাৱে দেশখন অতি সবল হৈ পৰে আৰু সামাজিকভাৱেও দেশখনৰ যথেষ্ট উন্নতি হয়। সাধণ হয় আমিদে।
নিশ্চয়, নিশ্চয়। আহ পৰিয় আহ চতুৰ্থতে আহি যায় পৰিয়ালৰ উন্নয়নৰ বাবে এগৰাকী শি শিক্ষিত আৰু সচেতন মহিলাই এটা সুস্থ শিক্ষিত আৰু সুখী পৰিয়াল গঢ়ি তুলিব পাৰে। নাৰীৰ যথেষ্ট অৱদান আছে, হয় হয়। অহ বৰ্তমান নাৰীৰ শিক্ষাৰ অহ সশক্তিকণৰ মূল ভিত্তি হৈছে শিক্ষা, আচলতে শি শিক্ষাই নাৰীক আত্মবিশ্বাসী কৰি তোলে নিজৰ অধিকাৰ সম্পৰ্কে সচেতন কৰে। আত্মনিৰ্ভৰশীল হ'বলৈ সহায় কৰে।
হয় হয়। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত কৰে, হয় হয় সমাজৰ সন্মান জনক হয় হয় হয়, আজিৰ যুগত বহু মহিলা অ', বহু মহিলাই উচ্চ শিক্ষা লাভ কৰা দেখা যায়, হয় হয় ঘৰত সাফল্য অৰ্জন কৰে, হয়, হয়, হয়। অৰ্থনৈতিক সশক্তিকৰণ অৰ্থনৈতিক স্বাধীনতাকাৰ নাৰীৰ সশক্তিকৰণৰ এক গুৰুত্বপূৰ্ণ, হয়, হয়, হয়। গতিকে আ আমি গম পাইছোঁ যে, ই অ', বাৰ্তালাপৰ কথা আমি জানিব পাৰিছোঁ। যে অ এ এজন নাৰী হিচাপে এজন এগৰাকী নাৰী হিচাপে হিচাপে তেওঁ শিক্ষাটো কিমান প্ৰয়োজনীয় হয় হয় অ আমি জানো আচলতে শিক্ষা হৈছে আমাৰ অ সমাজৰ এক অবিচ্ছেদ্য অংগ হয় হয়। শিক্ষা নহ'লে এখন সমাজ কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে হয়। সেইবাবে আমি যিমান পাৰো সিমান আমি অ নাৰীসকলক শিক্ষিত কৰাৰ বে কৰিব লাগে আহ এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। হয় নিশ্চয় কৰিছে। চৰকাৰে যথেষ্ট আঁচনি নিজৰ হাতত লৈছে হয় হয় হয় হয় আচলতে এই ক্ষেত্ৰত আচলতে অ নাৰীসকলেও প্ৰথমতে নাৰীসকলেও শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী হোৱা উচিত। হয়-হয়-হয়। হয় যেতিয়া এজন নাৰী আগ্ৰহী হ'ব তেতিয়া তেওঁ শিক্ষা লাভ কৰিবলৈ সুবিধা হ'ব আৰু এজন নাৰী আগ্ৰহী নহ'লেও তাতে আমাৰ অ সমাজত সেই নাৰীক শিক্ষা প্ৰদান কৰা যায়
তাৰ বাবে আহ আমি নিশ্চয় চেষ্টা চলাব লাগে। যিমান পাৰো আমি নাই এজনী নাৰীক শিক্ষা প্ৰদান কৰা কৰিবলৈ চেষ্টা অ চেষ্টা চলাব লাগে।
পিছপৰা অঞ্চলত এতিয়া বৰ্তমান সময়তো নাৰীৰ ওপৰত অত্যাচাৰ কৰা আমি দে
উদ্ধাৰ কৰাত গতিকে আমি যিমান পাৰো সেই নাৰীৰ ওপৰত থকা হয়। নাৰীৰ সুৰক্ষা প্ৰদান কৰিব লাগে। আৰু ইয়াৰ লগতে অ নাৰীক আমি সবল সবলৰূপে গঢ় লৈ তুলিবলৈ চেষ্টা কৰিব লাগে। হয় আশা কৰো আজি এই বাৰ্তালাপৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে। হয় ময়ো বহুত উপকৃত হৈছো বাৰ্তালাপৰ পৰা। আশা কৰো আজি বাৰ্তালাপৰ পৰা আমি দুয়ো সুখী হৈছো। হয় আজি বাৰ্তালাভৰ আমি ইয়াত ইয়াতে সামৰণি মাৰিছো, আহিলৈ আজিলৈ আহিছো ধন্যবাদ।
ধন্যবাদ।